হেল্ল'?
অ', কি খবৰ কোৱা?
অ', মই ঠিকে আছো, শুনা পাইছে ন'?
অ', মই শুনা পাইছো, বাকী কোৱা আজি দিনটো কেনেকুৱা গ'ল।
আজিৰ দিনটো ঠিকেই গ'ল বাৰু, কিন্তু অ', কথাটো হ'ল কি যে পানীৰ ইমান সমস্যা বাঢ়ি গৈছে আজিকালি।
অ', পানী নকবা পানীৰ সমস্যা চবতে আছে, আমাৰ এইফালে বহুত পানীৰ সমস্যা। আগতে মানে আগতেই যেনেকুৱা পানী আছিল, আজিকালি তেনেকুৱা পানী নাই, পানী কিনিব লাগে। কুঁৱাতো পানী নাই, পানী শুকাই গৈছে মানে বহুত টোটৈলি পানী চলি আছে মানে আমাৰ এইটো অলপ হিল এৰিয়া হয়। ত তথাপিও যাতে পানী নিজৰ পৰা আহিব লাগে বা নিজ আগতে তো। সকলো নিজৰ আছিল, মই চাইছিলো সৰুতে বৰষুণ দিলে নিজৰা ওলাই আহে, একমাহ, দুমাহ, তিনিমাহ নিজৰা পানী শিত থাকে আৰু আজিকালি তেনেকুৱা নাই নিজৰাও পানী অহাও বন্ধ এইব আৰু খোৱা পতিটো নাই আমি। সমস্যা মানে বহুত তোমাৰলোকৰ ফালে বহুত আছে নেকি পানী।
হয় হয়। পানীৰ সমস্যাটো ইয়াত বুলিয়ে নহয়। এতিয়া শুনিছে ন'? মুম্বাইতো পানীৰ সমস্যা বহুত চলি আছে।
অ' তেনেকুৱা চাব গলে গ'লে মুম্বাই বেংগলৰ চবতে পানীৰ বহুত বহুত সমস্যা চলি আছে বহুত বহুত। উম
আমি আমাৰ আমিতো ভাগ্যটো ভালেই যে আমাৰ অসমত এটলিষ্ট ব্ৰহ্মপুত্ৰখন ওচৰত ইয়াতে আছে। আমি ব্ৰক্ষ্মপু-ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰোঁ কাৰণে, আমাৰ পানীৰ মানে যোনখিনি সমস্যা আছে। সেইখিনি অলপ যথেষ্ট কম মানে আছে
যথেষ্ট কৰ্ম কৰিলে আৰু। আৰু আমাৰ বতৰটোৰ কাৰণে বৰষুণ মাজে মাজে দি থাকে কাৰণে পানীৰ সমস্যাটো, তাতে আমাৰ হেৰি হৈ যায় কিন্তু এই বাহিৰৰ জেগাবিলাকতো বহুত মানে বহুত খতৰনাক ক্ৰাইচিছ মানে ক'ব গলে
হয়, হয়, কাৰণ আমাৰ ইয়াতে এতিয়া এইখিনি টাইমত, আ জুনৰ পৰা আ, ছেপ্টেম্বৰ। জুনৰ পৰা ছেপটেম্বৰ নে জুনৰ পৰা বুলি নহয় এপ্ৰিলৰ পৰাই আমাৰ মষ্ট চুমী বতাহ অ আৰম্ভ হৈ যায় কাৰণে আমাৰ বৰষুণ য যথেষ্ট হয়, আমি বৰষুণৰ পানীৰ ওপৰতো আ নিৰ্ভৰ কৰি পিনে আমি, আ মানে গৰমৰ দিনকেইটা চলি যাব পাৰো।
অ অ তেনেকুৱাই এইটোয়ে পানী পানীটো ভালকে মানে, মানে বৰষুণৰ পানীটো ভালকে জমাই কে ৰাখিলে, এইটো ব্যৱহাৰ কৰিব পাৰো, এইটো এটা ভাল আমাৰ হেৰি আছে বাট কিছুমান অ বাত কিছুমান টাইমত তেনেকুৱা হয় মানে যেতিয়া শীতকাল আহিছে তেতিয়া মানে বহুত শুকাই থাকে না, চব, তেতিয়া পানীৰ সমস্যা তেতিয়া মানে বেছি থাকে ক'ব গলে
উম উম উম উম উম সেইটোৱে মই ক'ব বিছাৰিছিলোঁ, শীতকালতে আচলতে পানীৰ সমস্যাটো বেছি বাঢ়ি যায়। উম আহ আৰু এইপিনে সাগৰৰ পাৰতো
ৰব- ৰব- ৰব।
দাঁতি কাষৰীয়া অঞ্চলতো আজিকালি পানীৰে অ বহুত সমস্যা চলিছে
সেইটো হয় এইফালেও চলি আছে। পানী কমিছে কাৰণ কি সাগৰৰ পানী ডাইৰেক্টৰ মানে এনেকে সেই, ব্যৱহাৰ কৰিব নোৱাৰি।
ব্যৱহাৰ কৰিব নোৱাৰি। অ' বহুত ডাঙৰ সমস্যা! চাউডি আৰবিয়াটো মানুহে পানী এক লিটাৰ বটল এটাই সোণতকেও বেছি দাম তাতে তাতে পানী বুলি কয়।
বাকী তুমি সাগৰ ফালে গৈছা সাগৰত গৈছা নে নাই?
গৈছো, গৈছো।
ক'ত গ'লা সাগৰত
উম, মই সাগৰ উৰিষ্যা গৈছো, গোৱা গৈছো বেংগলেৰু মই গৈছিলো।
আচ্ছা, আচ্ছা। ত' ভালেখিনি জেগা ঘূৰিছা তুমি।
হয়, হয়। সাগৰৰ পাৰৰ এৰিয়া মানে যে ঠাই বহুত খিনিয়ে মই ঘূৰিছো বাৰু।
মানে তাৰে বতৰ কেনেকুৱা মানে? নে যেতিয়া তুমি সাগৰৰ পাৰত থাকিবা বতৰটো কেনেকুৱা তাতে?
সাগৰৰ দাঁতি কাষৰীয়া অঞ্চলবোৰত তোমাৰ আ অ' বতৰটো কি বুলি ক'ম, বতৰটো বহুতে গৰম থাকে। কাৰণ সাগৰৰ পাৰ ন। তাৰে যোনটো মানে উচ্চ চাপ নিম্ন চাপ বতাহৰ কিছুমান হেৰি থাকে, ত' তাতে মানে তোমাৰ সেইকাৰণে কি হয় গৰমতটো বেছি।
আচ্ছা। মানে আমাৰ এই নদীৰ পাৰৰ আমাৰ এইটো নদীৰ পাৰ যেনেকুৱা ঠাণ্ডা তেনেকুৱা নহয় মানে ক'ব গ'লে।
নহয়, নহয়, নহয়। সাগৰৰ পাৰৰ তুমি চাবা কিতাপতো পঢ়িবলৈ পাবা, সমাজ বিজ্ঞানত
উম।
সাগৰৰ পাৰৰ দাঁতি কাষৰীয়া অঞ্চল যোনবোৰ থাকে তাতে বিশেষকৈ তোমাৰ অ', গৰমেই বেছি থাকে।
হয় কিন্তু, অ' অ' এইটো এইটো মই পঢ়িছো, এনেকুৱা জাগা বিলাকো ক'ব গ'লে গৰমে থাকে, সেইকাৰণে শীতকালত মানুহবিলাক তাতে যাব বেছিভাগ মানুহ তেতিয়াই যায়, সেইটো টাইমতে যায়। বিদেশৰ পৰা মানুহ বিলাক তেতিয়া হেই বিদেশতো মানুহ বিলাকৰ শীতকালতে বছিভাগ মানুহ তেতিয়া এইটো সময়তে যায়।
উম। কিন্তু এনেই চাব গ'লে, আহ যেনেকে ৰাজস্থান। তাতে কি হয় গৰম বহুত, কিন্তু তাতে দিনতহে গৰম। ৰাতি হ'লে আকৌ বালি সোনকালে ঠাণ্ডা হৈ যায় ন সেইবোৰ জেগাই কি হয় মৰুভূমি হয়। ত' মৰুভূমিত কি হয় বালি সোনকালে ঠাণ্ডা হৈ পৰি যায় ত' সেইটো কাৰণে ৰাতি হোৱাৰ লগে লগে যেতিয়া সূৰ্যৰ পোহৰ নপৰে তেতিয়া তাৰে বালিবোৰ সোন সোনকালে তোমাৰ কি হৈ যায় ঠাণ্ডা পৰি যায় সেইকাৰণে ৰাতিৰ সময়ত তোমাৰ তাতে মানে গৰমতটো কম কিন্তু দিনৰ ভাগত আকৌ যেতিয়া ৰ'দটো লগালগ পৰে অ সূৰ্যৰ পোহৰটো সূৰ্যৰ ৰশ্মি
মানে ৰাতি মানে ৰাতিৰ মানে শীতৰ তাপমাত্ৰাটো কেনেকুৱা কিমানখিনি হয়?
তাতে তুমি ৰাতি যেতিয়া তুমি যাবা চেপ্তেম্বৰ বা অক্টোবৰৰ ভিতৰত তুমি। তেতিয়া তুমি গম পাবা যে দিনত তাতে তোমাৰ তুমি অ বহুত গৰম পাবা। কিন্তু ৰাতি হোৱাৰ লগে লগে তোমাৰ এনেকুৱা অৱস্থাও হৈ যাব পাৰে যে তুমি মানে অ ৰাতি কম্বল লব লগা অৱস্থা অ অ গৰম কাপোৰ মানে ইমান গৰম কাপোৰ নহয় লাইট গৰম কাপোৰ তুমি পিন্ধিব লগা অৱস্থাত হৈ যায়। কাৰণ তাত বতাহ মাৰি থাকিব ঠাণ্ডা পৰি যাব সোনকালে আৰু ঠাণ্ডাৰ দিনতো তোমাৰ বিশেষকে বহুতে ঠাণ্ডা। যেনেকে অ' নৱেম্বৰ অ'। অ' নৱেম্বৰৰ পৰা তোমাৰ ফেব্ৰুৱাৰী এন্ডৰ লৈকে। শেষৰ লৈকে তাতে বহুতেই ঠাণ্ডা। আৰু তাৰে ঠাণ্ডাতো বহুতেই ঠাণ্ডা হয় আৰু গৰমৰ দিনত তোমাৰ লোহ হৈ যায় মানুহৰ গৰমত আৰু ঠাণ্ডাতো তোমাৰ ঠাণ্ডা লোহ হয়।
মানে আমাৰ ইয়াৰে যোন আমাৰ এইটো চাইডে যেনেকুৱা শীত মানে তাত কৈও বেছি এইটো চাইডে।
হয়, হয়, হয়, নৰ্থ ইষ্টৰ কথা কৈছে ত আপুনি? অ' নৰ্থ ইষ্ট নৰ্থ ইষ্টৰ যোনটো শীত ন' ঠাণ্ডা সেইটো সেইটো বেলেগ তাতে মইশ্বৰাইজাৰ থাকে মানে মইশ্ব মানে অ' কিন্তু? তাতে কি হয় অ' ৰাজস্থান মানে নৰ্থৰ পিনে ৰাজস্থান হাৰিয়ানা সেইটো চাইড বা দিল্লী চাইড তাতে অ' তাৰে ঠাণ্ডা ত' বেলেগ তাৰে ঠাণ্ডাটো হৈ গ'ল শুকান ঠাণ্ডা মশ্বৰাইজাৰ নায়েই অ'।
সেইটোৱেই মইয়ো অনুভৱ কৰিছিলো মই এতিয়া বানাৰছ গৈছিলো তেতিয়া উত্তৰ প্ৰদেশত তাৰে গৰমটো মানে তেনেকুৱা মানে ঘাম ঘামেই নোলায় ক'ব গ'লে আৰু গৰম বতাহ আহি থাকে তাৰে তাৰে গৰম মই ইয়াৰে গৰমৰ মানে বহুত মানে বহুত বেলেগ ক'ব গ'লে।
সেইটোৱেই কৈছো মই মানে ঠাই লৈ পিনেই মানে আমাৰ বতৰৰ যোনটো হেৰি হয় সেইটোও বেলেগ বেলেগ থাকে। আমাৰ নৰ্থ ইষ্টখন ক'ব গ'লে বহুত বহুতেই ঠাণ্ডা য'ত আমি বৰষুণ অ' বৰষুণ বা আমি গৰমো অনুভৱ কৰো বৰষুণকো সেই একেদৰে বৰষুণকো পাওঁ বতাহও পাওঁ লগতে আমি ঠাণ্ডাটোও পাওঁ। আমি ইয়াতে এটলিষ্ট আমি ইয়াত
মেঘালয়ৰ ফালে ক'ব গ'লে যে মেঘালয় সেইফালেটো আৰু ধুনীয়া ক'ব গলে কি তাৰে তাৰে বতৰটো আৰু ধুনীয়া। অসমতকে ক'ব গ'লে।
অ'অ'অ', মেঘালয়, মেঘালয়ৰ ব ত' অৰুণাচলৰ বতৰ, তাৰে যোনটো বায়ু উম্, তাৰে যোনটো বায়ু তাৰে একো মানে, পাহাৰীয়া জেগা ন', পাহাৰীয়া ঠাই। অ', তাৰে বায়ু খিনি একদম ফ্ৰেচ। আমি এটা ফ্ৰেচ শীতল বায়ু লৈ থাকো, টাইপৰ হয়। কিন্তু তেনেদৰে, তেনেধৰণে আমাৰ অসমত এতিয়া সেই
এই শীতটো নাই ক'ব গ'লে এক্সোৱেলি, ক'তো নাইকিয়া হৈ গৈছে, আগতে আগত উম্, এই যে প্ৰদূষণৰ কাৰণে হৈছে এনেকুৱা, আৰু ইয়াতে বহুত শীত আছিল, অ', সেইটোৰ তুলনাতটো এইবা এই কেইটামান বছৰততো নাই তেনেকুৱা, ক'ব গ'লে।
উম্, মানুহৰ জনবসতি
বাঢ়ি গৈছে, প্ৰদূষণটো বহুত বাঢ়িছে। প্ৰদূষণো এটা মূল কাৰণ হয়, এইবিলাকৰ।
উম্, হয় হয়, এইবোৰে মূল কাৰণ হয়। আজিকালি থলুৱা বস্তুবোৰ, থলুৱা ফল-মূল, থলুৱা গছ, এইবোৰ পাবলৈ নাইকিয়া হ'ল।
সেইবিলাকৰ নাইকিয়া, আৰু গছ-গছনিও কটা-বোৱা হৈছে বহুত। তাকেই।
হয়। গছ-গছনি কাটি আছে, থলুৱা বস্তুবোৰ নাইকিয়া হৈ গৈ আছে। থলুৱা থলুৱা প্ৰাণী, থলুৱা খাদ্য, থলুৱা গছ আমি পাবলেই নাইকিয়া হৈ গৈছে, আগতে আমাৰ ককা-দেউতাৰ দিনত থলুৱা খাদ্যবোৰ বেছি যি টি খাইছিলে, ত' মানুহে বেমাৰত ক'ম পৰিছিলে। উম্, বেমাৰ-আজাৰ ক'ম হৈছিলে, কিন্তু এতিয়া মানে মানুহে ইমানে কেমিকেল গ্ৰহণ কৰি আছে, যাৰ ফলত মানুহৰ বেমাৰ-আজাৰ বহুত বাঢ়ি গৈ আছে।
বহুত বাঢ়ি গৈ আছে, হয়।
উম্, থলুৱা খাদ্য পাবলৈ নাইকিয়ায়ে হৈ গৈছে।
মানে বহুত, ক'ব গ'লে সমস্যা এতিয়া বহুত আছে। বানপানীৰ সমস্যা আছে, আজি-কালিতো আমাৰ চিটিৰ ভিতৰতো বানপানী হৈছে, গাঁৱৰ ওপৰত দূৰৰ কথা। মানে ক'ব গ'লে, সমস্যা মানে ক'ব গ'লে বহুত আছে। বহি
কৃত্ৰিম বানপানী।
ত' কৃত্ৰিম বানপানী, সেইটোৱে।
উম্, কৃত্ৰিম বানপানীৰ সমস্যা, অ', টাউন এৰিয়াত। চিটি এৰিয়াত বহুত হৈ গৈ আছে। এক্সোৱেলি এইটো জনবসতিৰ কাৰণে হৈছে, কাৰণ অ', মানে আৰ্বান এৰিয়াত আপোনাৰ জনবসতি বহুত ঘন ন'।
ঘন অ', হয়, সেইটোৱে সেইটোৱে।
গাঁৱৰ এৰিয়াতকৈ, মানে গাঁৱতকৈ।
গাঁৱৰ বানপানীটো ত' অলপ বেলেগ, ক'ব গ'লে।
কিন্তু আমাৰ ইয়াতো কৃত্ৰিম বানপানী, ইয়াতোতো সমস্যাৰ সমাধান কৰিব পাৰি, কিন্তু অলপ সময় লাগিব।
হয় হয় ঠিক আছে, আজিলৈকে ৰাখিছো হা।
বেলেগ ঠিক আছে অঁ।